হেল্ল',
হেল্ল',
হয়।
মই ইছমিত হয়।
হয়-হয়-হয়।
আৰু আপোনাৰ নাম? হ মই ভাল।
কি কৈছে হয়-হয় তাকে। অ, খবৰ ভালেই দিয়ক।
অ, মই মানে অ, আজিৰ দিনটো কেনেকৈ হ'ল আপোনাৰ?
দিনটো ভালেই হ'ল মানে ভালে ৰাতিপুৱা উঠিলো, জিমত গলো। অফিচৰ পৰা আহিলো তাৰপাছত হয়।
মানে মই এটা ছেছন-ছেছন কৰিব ওলাইছো মানে ট্ৰাভেলিঙৰ ওপৰত প‌ই মানে ভ্ৰমণৰ ওপৰত অ, যদি আপুনি ফ্ৰী হয় তেন্তে মই কথা পাতিব পাৰো ন।
হয় নিশ্চয়-নিশ্চয়-নিশ্চয় মই
হয়-হয়-হয় মানে আমি সকলোৱে জানো ন ভ্ৰমণ মানে কি হয়।
উম-উম।
অ, আপুনি ভ্ৰমণ কৰিছে হয়নে? নিশ্চয় কৰিছে পায়।
নিশ্চয় কৰিছো মই ভ্ৰমণ। অ, মই ৰিচেন্টলি শ্বিলঙৰ পৰা আহিলো আপোনাৰ এ দুই সপ্তাহ মান হ'ল শ্বিলং গ'লো‌ চেৰা পুনজি গ'লো লাইটলুম গ'লো। ম মৌচিন নামৰ ফালেও গৈছিলো মৌচিন নামতেনেলি মানুহে কমকে যোৱা দেখা যায়। কিন্তু তাও মানে ধুনীয়া-ধুনীয়া
হয়-হয়-হয় অ, মানে আপুনি বহুত জেগা ভ্ৰমণ কৰিছে হয়নে।
নিশ্চয় মই বহুত ঠাইলৈ গৈছো, অসমৰ বাহিৰতো গৈছো আপোনাৰ ইণ্ডিয়াৰ বাহিৰতো গৈছো।
হয়-হয়-হয় মানে আপোনাৰ মানে ভ্ৰমণৰ অভিজ্ঞতাটো বেছি।
বেছিকে মানে আছে আৰু, যিখিনি ঠাইলৈ গৈছো দে নেক্স টাইম মানে য কোনো অসুবিধা নহয়।
হয়-হয়-হয় মানে আপোনাৰ অভ্যাসটো হৈ গৈছে ভ্ৰমণ কৰা হয়নে। মানে কিছুমান লোক থাকে না ঘৰৰ পৰা বাহিৰো উলাব নোৱাৰে মানে-মানে ঘৰৰ পৰা বাহিৰত যোৱা নোৱাৰে আৰু ভ্ৰমণ ভ্ৰমণতটো দূৰৰ কথা দিছো মানে তেখেতে কিবা বাহিৰত যাব ভয় কৰে। আপোনাৰ দন জা নাই ন ময়ো মানে ভ্ৰমণ ময়ো ভ্ৰমণ। কৰিছো কিন্তু মই ই ইমান জেগা ভ্ৰমণ অ, মই বেছি জাগা যোৱা নাই মই অসমৰ ভিতৰতে কৰিছো অ, আৰু বাহিৰত বুলি কলতে মানে দেল্লি লৈ গৈছো নেপাল লৈ গৈছো। ৰ ভূটান ভূটানটো হয় হয় মই দিন হয়।
দেল্লি দেল্লি ক'ত কোন ঠাই লৈ গৈছিলে আপুনি।
দেল্লি আমি মানে কেম্পত গৈছিলোঁ মানে। হয় এইটো হয় আৰু। কেম্পত যোৱাৰ সময়ত আমি বহুত জেগা ফুৰিছোঁ তাতে মানে পোন্ধৰ। অ বাৰ পোন্ধৰ দিনমান থাকিছোঁ।
আচ্ছা আপুনি আগ্ৰাফালে আগ্ৰাফালে গৈছিলে নে।
নহয় নহয় নহয় আগ্ৰাৰ ফালে নহয় আমি ইণ্ডিয়া গেটৰ ফালে গৈছিলোঁ মানে নিউ দিল্লী। দেল্লী হয় হয়। ইফালে ইণ্ডিয়া গেট বিলাক চাইছো হয়। আৰু আমি মানে হিষ্টৰিকেল প্লেচবিলাক চাইছোঁ তাতে।
হয় হয় হয় কি কি চালে বাৰু এনে চালে আৰু কিবা-কিবি। লালকিল্লাত কটু মিনিৰ উম ইণ্ডিয়া গেট ইণ্ডিয়া গেট গৈছিলে ইণ্ডিয়া গেট। অ ইন মই মই দুই হেজাৰ হয় হয় বুজি পাইছো উম। মই দুই ময়ো গৈছিলো দুইহেজাৰ পঁচিছত ইণ্ডিয়া গেট ইণ্ডিয়া গেটত আপোনাৰ। এই যে ছাব্বিশ জানুৱাৰীৰ দিনাখন এই পেৰেড হয় না। উম লাকিলি মানে তাৰে বহুত। ছাব্বিশ জানুৱাৰী গণতন্ত্ৰ ৰিপাব্লিক যে তোমাৰ গণ গণ ত গণৰাজ্য দিৱসত যোনটো হয় আপোনাৰ এ তাত মানে কি হৈছিলে মোৰ লগৰ ল'ৰা এটা মোৰ লগৰ ল'ৰা অসমৰে ইয়াৰে হয় অসম আমাৰ ইয়াৰে। মোৰ সৰুতে একেলগে পঢ়া সি দেল্লী পুলিচত চাকৰি কৰে এছ আই হয় সি মানে সিয়াৰ। থৰদি মই তিনি টিকেট পালো সি সি চালে তাৰ মাকে চাইছে আৰু মই চাইছো।
হয় মানে ময়ো ছেম। হয় আমিও এছ এছ বি ৰ সৈতে গৈছিলোঁ।
অ।
মান আমি মানে সেই প্ৰেটিচ কৰি ফাইনেল প্ৰেক্টিছ। মানে এই। সেইটো পে যি তাতে যি দেখায় হয় পেৰেডৰ। সেইটো ফাইনেল প্ৰেক্টিচ দিনা আমি আগদিনা গৈছিলো সে আমি চাইছো ফাইনেল প্ৰেক্টিছ, মানে সেই চেম হয় যি পিছদিনা দিখাব তাহোন সেইটো ছেমে তেখেত হয়
তো মানে সেইদিনাখন দেখাব আৰু বা
হয় হয় হয় সেইদিনাখন দেখাইছি। আমি সেইটো দিশ চাইছোঁ আৰু সেইদিনাখন আমাৰ এটা ঘটনা হৈছে আপুনি মানে আহ ঘটনা মানে ইমান বেয়া ঘটনা নহয়, ভাল ঘটনা। এটা মানে হৈছে আৰু মানে, আমি যি আমি মানে ঠাণ্ডাৰ সময়ত গৈছিলো হয়নে? তাৰ পিছত আমি ঠাণ্ডা সময়ত গৈছো, আৰু তাতে মানে দেল্লি বৰষুণ পৰিছে আমি যি তেতিয়া গৈ আছিলোঁ তেতিয়া বৰষুণ পৰি আছে আৰু আমিতো একো লোৱা আমি একো ব্যৱস্থা কৰা নাছিলো যে বৰষুণ পৰিব বুলি, আমি একো লোৱা লৈ যোৱা নাছিলো, আৰু আমি পেৰেডটো চাব গৈছো। তাৰপিছত আমি পেৰেড চাই আছো চাই আছো, বৰষুণ বহুত ডাঙৰ বৰষুণ দিছে। আৰু এতিয়া আমি কি কৰো পেৰেডতো এৰি আহিব নোৱাৰো ইমান মানে ভাগ্য এটা মানে এইটো পেৰেড চাবতো মানে ইমান মানুহবিলাক ইমান পুলিচ এছ এছ বি কেইটাই চাব নোৱাৰে যদি আমি পাইছো ন এইটোতো আমাৰ এটা ভাগ্য হয়। আমি মই দিছ এইটো চনৰে কৈ আছো মই টুৱেণ্টি অ টুৱেণ্টি। ছাব্বিশত নহয় মই টুৱেণ্টি ফাইপত গৈছো লাষ্ট লাষ্টত গৈছো সপায়।
অ, টুৱেণ্টি ফাইভতো মইও গৈছিলো আহ, আচ্ছা ঠিকে আছে। উম-উম আৰু আপুনি চাগে ষ্টুডেণ্ট? নহয় জানো? অ, ষ্টুডেণ্ট যেতিয়া অ, ষ্টুডেণ্ট যেতিয়া তুমি বুলি কৈছো আৰু তুমি মোতকে সৰু হ'বা। ষ্টুডেণ্ট তোমাৰ লগতো এতিয়া মানে-মানে ঠাই এক্সপ্লৰ মানে ৰব ক'ৰবাত ফুৰিব যাব ভালেই হৈছে। তোমাৰটো বন্ধ আছে গৰমৰ বন্ধ, হ-হ নে নেক্সট দেষ্টিনেচন মানে নেক্সট মানে এই কি বুলি কয় নেক্সট কত যাব আপুনি?
মানে দেছ মোৰ মানে নেক্স কি ভাবিছো মানে। মই মানে এতিয়া মই মানে এনকা একো ভবা নাই, কিন্তু মই শ্বিলং যাব পাৰি মানে শ্বিলং এটা যাবলে মোৰ ইচ্ছা আছে আৰু। আৰু-আৰু ডাঙৰ কি হলে মোক চুইজাৰলেণ্ডত যাব লাগিছিল বহুত আছে এইটোতো কিন্তু পিছত হ'ব, কিন্তু এতিয়া প্ৰেজেণ্টলি মোক শ্বিলং যাবলৈ ইচ্ছা আছে।
শ্বিলং যোৱা নাই নেকি তুমি?
নাই-নাই মই
শ্বিলং-শ্বিলং। ভাল লাগে, তোমাৰ তোমাৰ শ্বিলং যাবা চেৰাপুঞ্জী চাই আহিবা। ছেভেন ষ্টাৰ ৱাটাৰফল লাইট লম ধুনীয়া লাগে তোমাক ক'লোৱে মই এই দুই, সপ্তাহ আগত আহা বুলি।
হয়-হয় মানে মোক এতিয়া প্ৰেজেন্টলি মানে মোক মোক শ্বিলং যাবলৈ বহুত ইচ্ছা আছে। আশা কৰো মোৰ সেইটোতো হৈ যাব আৰু।
অ, তোমালোকৰ আশে-পাশে ঠাই বিলাক গৈছাই চাগে। তোমালোকৰ আশে পাশে যোনবিলাক বৰ্ডাৰ এৰিয়া আছে অ, ক'ত ঘৰ বাৰু আপোনাৰ?
মোৰ বাক্সাত হয়।
আচ্ছা-আচ্ছা-আচ্ছা বাক্সা ডিষ্ট্ৰিক্ট অ,
মোৰ গোৱালপাৰা ডিষ্ট্ৰিকত হয়, দুধনৈ বুলি কয়, মানে আমাৰ ইয়াৰ পৰা মেঘালয় মে বৰ্ডাৰ মানে একদম ওচৰতে আৰু চাৰি কিলোমিটাৰ মান গ'লেই মেঘালয় পায় আৰ। তিনি, চাৰি ক চাৰি কিলোমিটা ধুনীয়া ভীউ চিউ আছে বহীয়া আৰু। আৰু মানে এই আপুনি আপুনি শ্বিলঙৰ কথা কয় অ, কওকচোন?
মানে মেঘালয়ত মানে নোৰ নেচাৰেল-নেচাৰেল বস্তু মানে নেচাৰটো বেছি ন। হয় নেচাৰটো বহুত ভাল। হয় মোক এনকা জেগাতো বহুত ভাল লাগে মানে মোক নেচাৰ-নেচাৰৰ ভিউজ বিলাক চাই কিনে বহুত ভাল লাগে মানে হয়-হয়।
উম, আপোনাৰ এ কি বুলি কয় উম, আপুনি যেতিয়া আমি মানে শ্বিলং যাম বুলি ক'লে আপুনি নেক্সট আপোনাৰ তাতকে শ্বিলং আছে শ্বিলংৰতটো শ্বিলঙত সকলোৱে যায় শ্বিলংটো হ'ল আপোনাৰ খাচী শিলছ। পূব-পূব চাইড অ, পূব চাইড সেইটো খাচি শিলচ হয় আৰু আপুনি তাৰ আপোনাৰ দক্ষিণ চাই পশ্চিম চাইডে যদি আহে মানে আমাৰ ইফালে যোনখন মেঘালয় আছে। মেঘালয় বৰ্ডাৰ যোনটো পৰে ইয়াত হ'ল আপোনাৰ গাৰো শিলচ ইয়াতেও মানে ধুনীয়া বহুত ধুনীয়া-ধুনীয়া জেগা ঠাইিলাক এক্সপ্লৰ হোৱা নাই ইয়াত বঢ়িয়া য়া মানে ঠাই আছে আৰু ধুনীয়া-ধুনীয়া ঠাই আছে চাবলে।
মই যাবলৈ মানে চেষ্টা কৰো আৰু।
নিশ্চয়-নিশ্চয়।
অ, মানে মোক মেইনলি শ্বিলঙৰ ৰডছ বিলাক আৰু তেখেত মানে সেই পাহাৰ বিলাক হয়-হয়-হয়-হয় এত ৰডছবিলাক মোৰ মই ত মই হয় নেক্সট মানে মোকো বাইক লৈ যোৱা বহুত ইচ্ছা আছে মানে মই মানে
ল'ব জানা তাৰমানে তুমি?
হয় জানো বাৰু, নহয় বাইকো জানো কিন্তু হয় মোক মানে এইটো বহুত ইচ্ছা যে মই বাইক চলাই কিনে শ্বিলঙৰ
অ ভাল লাগে বোলোঁ বাইক চলাই যাই কিনেটো আৰু বেলেগ আল্টিমেট এটা মানে ধুনীয়া আৰু
মানে এটা ফ্ৰেঞ্চ নহ'লে অকলে মানে ফ্ৰেণ্ডছ এটা লৈ কিনে মানে বাইক লৈ কিনে মোক যাবলৈ বহুত ইচ্ছা আছে যি এইটো ফেমিলি ট্ৰিপৰ নিচিনা নহয় মানে এটা ফ্ৰেণ্ডছ লৈ কিনে। ফেমিলিও এজন মানে লৈ যাব পাৰোঁ আৰু এইটোতো মোৰ বহুত ইচ্ছা মানে এই মেইনলি সেইটো ৰ'ডটো মোক মানে এটা সেইটো ৰ'ডত মই মানে একবাৰ ড্ৰাইভ কৰিব বহুত ইচ্ছা আছে আৰু।
ভাল লাগে ভাল লাগে টাৰ্ণিং বিলাক পুৰা ধুনীয়াকে বাইক বহুত ভাল লাগে আৰু বাইক চলাই পেলাই মানে আমাৰ আমাৰ ৰাস্মিন গুৱাহাটী চুৱাহাটী চলাই থাকোঁ বা চিধা ৰাস্তাত চলাই থাকোঁ কিন্তু টাৰ্ণিং থকা ঠাই বিলাকত আৰু ধুনীয়া লাগে এটা বেলেগ এক্সপিৰিয়েঞ্চ
এইটো বেলেগ অ মানে আৰু মই ওচৰে পুচৰে জাগাত গৈছোঁ বাৰু। যি হ'ল বগা মাটি হ'ল মানচ ৰূপ বিলাক হয় আৰু যে হয় আৰু আমাৰ ভূটান হয় গৈছোঁ গৈছোঁ হয় মই ভূটানো গৈছোঁ ভূটানত মানে টাউনত মেইনলি মানে ক্লিনিনেছতো বছি দেখা পায় মানে চাফা আৰু- ত মানুহৰ লগত হয়।
উম, গৈছোঁ মই‌য়ো ভূটান বাৰু বহুত দিনৰ আগত গৈছিলোঁ কিন্তু।
হয় হয়, এইটো বহুত মানে ভাল লাগে আৰু ভূটানত, তাকে তাতেও ভূটানত- ত মানে হিলি এৰিয়া কেইটা আছে আৰু অ ফৰেষ্ট হয় হয় নেচাৰো আছে নেচাৰৰ ভিউও থাকে
আৰু চিগাৰেটো খাব নিদিয়ে য'তে ত'তে বাহিৰত চিগাৰেট য আছে অ গম পাইছোঁ তাকে ভাল লাগে আৰু
মানে আমি ট্ৰাভেল কৰিলে আমি মানে ভ্ৰমণ কৰিলে এইটোৱে মানে টপিকটো হৈছে ভ্ৰমণ হয় নে ভ্ৰমণ কৰিলে আমি বহুত নজনা কথা।
একদম আপুনি যিকোনো নতুন ঠাই এঠাইলৈ গ'লে তাৰ জন জনতা জনগোষ্ঠী জনগোষ্ঠীয় খাদ্য তাৰ তেহঁতৰ ট্ৰেডিচনেল ড্ৰেছ গোটেইখিনি বস্তু ভাষা শাখাৰ পৰা- সেইখিনি বস্তু আহৰণ হয়, এটা বহুত- বহুত ডাঙৰ আউট নলেজ এটা, জেনেৰেল নলেজ মানে আউট নলেজ এটা আহি যায় আৰু।
অহ ', আমাৰ উম যিহেতু আমি কিতাপত পঢ়ি থাকো সেইবিলাকৰ মানে- আমি পঢ়ি থাকো ন ভূটানত এনেকুৱা আছে- মানে বা বা মেঘালয়ত এনেকুৱা মানুহ আছে এনেকা কথা- পাতে, এইটো বস্তুবোৰ আমি কিতাপত পঢ়ি থকাতকে আমি- যেতিয়া আমি ৰিয়েললি দেখোঁ মানে আমাৰ নিজৰ - চকুৰে দেখো বা আমাৰ কানেৰে শুনোঁ, তেতিয়া আমাৰ মনত মানে ভাল- কে মানে অহ' চিৰ জীৱনৰ কাৰণে সেইটো থাকি যায় ন, এইটো যে এটা ভাল মানে- এইটো থকাতটো ভাল, আমি জি কে মানে জেনেৰেলটো আমি বেছি জেনেৰেল নলেজটো আমাৰ বেছি- জি হয়, হয়নে।
খা বেছি হয় মানে প্ৰেক্টিকেলি কৰা যায় আৰু সেই- কিতাপত পঢ়িলেতো বাৰু আপোনাৰ কিবা হয় জানিলে বস্তুটো, তেতিয়া আপুনি- প্ৰেক্টিকেলি কিবা কৰিব।
হয়, ভ্ৰমণ কৰাতটো ভাল আৰু মানে যিহে - তু আমাৰ চেচনটো ইমানতে শেষ কৰিম মই, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে ধন্যবাদ।
কথা পাতিও ভাল লাগিছে, নেক্স টাইম কেতিয়াবা আৰু লগ পাম নিশ্চয়।
হয় হয়, ধন্যবাদ।
হয়, ঠিক আছে ধন্যবাদ।